হেল্ল' অঁ অঁ
অ' কি কৰি আছা?
মই এনে উ পঢ়ি আছিলো মানে
আচ্ছা আচ্ছা এনে তোমাৰ মই এনেই বহি আছো বাৰু বাকী তোমাৰ এনে কিবা আৱাজ আহি আছে কিবা ফেনৰ ফেন চলাই আছা নেকি
অ' অ' আ এতিয়া ঠিক আছে
অ এতিয়া এতিয়া ভাল আছে অ হ'ব অ কি কৰি আছিলা?
মই এই এনে পঢ়ি আছিলো মানে তুমি
অ আচ্ছা মইয়ো এনেই মানে এতিয়া ভিডিঅ' এটা বনাই আহিছো আৰু
অ কি ভিডিঅ
মানে মই এতিয়া তোমাৰ চচিয়েল মিডিয়া ইউজ কৰো ন চ' মানে এতিয়া চচিয়েল মিডিয়াত তোমাৰ এক্টিভ থাকিব লাগে তোমাৰ তেতিয়া মানে আমাৰ কন্টেন্টটো অলপ ভাইৰেল যাব ন
উম উম চচিয়েল মিডিয়াতটো কনচিচণ্টেত থাকিব লাগে অ মানে মানে ডেইলি পষ্ট কৰি থাকিলে তেতিয়া বেছি ভাল হয় আৰু
সেইটোৱে এইটোৱে তোমাৰ এক সেইটোৱে এতিয়া মই মানে এতিয়া মাজতে মানে ঘূৰিব গৈছিলো ন চ' সেইটো মানে মই ঘূৰা মানে বেছি কিয় ভাবিছোঁ মই মানে ঘূৰা মানে এনেকুৱা ছচিয়েল মিডিয়াত যে তোমাৰ যেনেকে ভাবি লোৱা, কোনোবাই ফুড ব্লগিং দিছে, কোনোবাই ট্ৰেভেল ব্লগিং দিছে ঠিক আছে, কোনবাই কোনোবাই ডেজ ব্লগিং দিছে, চ' মানে মই এতিয়া ঘূৰিছো ন, মোৰ মেইন মটিভটো হৈছে কি মই ট্ৰেভেলৰ ভ্লগ এটা বনাই তাত চছিয়েল মেডিয়াট দিও, থিক আছে, তেতিয়া মানে মই কন্টেণ্ট এটাও হ'ব ন।
উম উম, অ', আজি কালি মানে এনেকোৱা ট্ৰেভেল ভ্লগাচৰ বেগেৰা যিবোৰ মানে ভাল হয় আৰু সিহঁতি পইচাও পায় আৰু ছচিয়েল মিডিয়াত থ্ৰদি।
সেইটোৱে সেইটোৱে মই মানে চাইছো ন। এনেকুৱা ছচিয়েল মিডিয়াত মানে বহুত ডাঙৰ ডাঙৰ মানুহ আছে, ঠিক আছে মোৰ লগৰ এজনে হা।
উম।
ভাবি লোৱা তোমাৰ কণ্টেন্ট বনাই হা ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম মানে তাৰ প্লেটফৰ্মটো ইনষ্টাগ্ৰাম ন, চ' মানে সি মানে অঁ, গেম খেলে ন, গেম খেলি পেলাই সি কনটেন্ট বনাই ফানী ফানী কনটেন্ট বনাই, আৰু কেতিয়াবা চিৰিয়াছ কনটেন্ট বনাই, সি তাত মানে ইনষ্টাগ্ৰামত দিয়ে, ঠিক আছে, তাৰ মানে ওৱান মিলিয়ন ভিউজ ঠিক আছে, মানে বহুত ভিউজ আহে তাৰ।
বা উম।
আহ, চৌ সি মানে চাকচেচফুল হৈ গৈছে আৰু, মানে কণ্টেন্ত সি মানে ফেমাচ হৈছে ল'ৰাটো। ন ছচিয়েল মিডিয়াত তোমাৰ এনেকুৱাত ইমান ভিউজ আহি আছে তাৰ।
উম।
সেইটোৱেটো, বাকী তোমাৰ এনেই তুমি অঁ ভিডিঅ' দিয়া নে নিদিয়া এনে চচিয়েল মিডিয়াত?
ইনে মোৰ আছে ইনষ্টাগ্ৰাম একাউন্ট, তাত ময়ো এনেই আও দিওঁ, ভিডিঅ'ছ মানে এডিটছ বেগেৰা দিওঁ মানে। যেনেকৈ চিনেৰি বেগেৰা এডিট চ থাকে ন তেনেকোৱা এডিটচ মানে কৰি পেলাই ভাল পাওঁ আৰু, তেনেকোৱা এডিটচ ময়ো মাজে তে ফুৰিব গৈছিলো ন, তাৰ মানে এনেকুৱা ভিডিঅ' বোৰ দিছো আৰু ট্ৰেভেলৰ নিচিনা।
অঁ, আচ্ছা আচ্ছা ঠিকে আছে, মানে তুমি এনেই তোমাৰ আৰ্ট কৰা, যেনেকে তুমি কি কি আৰ্ট কৰা তুমি যে কনটেন্ট বনোৱা ছচিয়েল মিডিয়াত?
মই মানে বেছিভাগ লাইক এনেকুৱা এডিটিং থাকে, মানে যোনটো মানে মই নিজৰ মানে নিজ জৰো থাকে আৰু কিছুমান প্ৰমোচন টাইপ ভিডিঅও কেইটামান এটা দুটা কৰিছো আৰু। তাৰ পিছত আৰু তোমাৰ চিনেমেটিক টাইপ ভিডিঅচ থাকে ন, তেনেকা এডিট কৰি ভাল পাওঁ আৰু।
আচ্ছা আচ্ছা, গম পাইছো মানে এইটো তোমাৰ বাছ তুমি এইটো অঁ ছচিয়েল মিডিয়াত বা ইনষ্টাগ্ৰামে তোমাৰ প্লেটফৰ্ম নে নে বেলেগো কিবা প্লেটফৰ্ম আছে ফেচবুক ন'হলে কিবা ইউটিউব তাত ইউজ কৰা?
মোৰ ইউটিউবত আছিলে, এনেকুৱা মানে কুকিঙৰ হেৰি এটা একাউণ্ট এটা। অঁ তু এইটো কুকিংৰ তাত ভিডিঅছ ধালোঁ যোনটো মানে। আৰু নতুন নতুন ৰেচিপি যোনবোৰ ট্ৰাই কৰা হয় ন, ত' তাৰ তা মানে এনেকুৱা একাউণ্ট আছিলে, তাত প'ষ্ট কৰো আৰু।
অঁ।
ভালে মানে ভিউজ আহে আৰু, ইমান ইমান হেৰিও নহয়, মানে একদম আঁ চাকচেচফুলৰ নিচিনা। নহয় মানে ভালে মানে ভিউজ আহে।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু মানে তোমাৰ মানে দুটাই ইউজ কৰা নাই এইটা ইনষ্টাগ্ৰাম আৰু এইটো এটা ইউটিউব এটা ন?
ইউটিউব অঁ দুটা ছচিয়েল মিডিয়া প্লেটফৰ্ম ইউজ কৰোঁ আৰু মই।
অঁ ঠিকে আছে, মানে মই মাজতে ঘূৰিব গৈছিলো ন। চ মই মানে তোমাৰ প্লেটফৰ্ম টো মোৰ এতিয়াটো ষ্টাৰ্টিংত মই আ ফেচবুক ইউজ কৰি আছো বুজিছা মানে মই শুনিছোঁ কি মানে ফেচবুকটো মানে অলপ ইজি হয় মানে প্লেটফৰ্মটো মানে গ্ৰো কৰিব কাৰণে ছ'চিয়েল মিডিয়াত বুজিছা অ মানে মই তাত এনেকে মাজতে ঘূৰিব গৈছিলো ত' মই তাত ব্লগ শ্লগ বনাই মানে ফেচবুকতে এৰো আৰু এডিট কৰি।
অ
চ' মানে ভালে খিনি ভিউজ আহিছে মানে ইমান এটা ভিউজ নাহে ন। মানে আমিটো ইনফ্লুৱেঞ্জাৰ বনিব ট্ৰাই কৰি আছো ন ছ'চিয়েল মিডিয়াত চ' মানে লাহে লাহে ষ্টাৰ্ট হ'ব আৰু তাৰপিছৰ পৰা মানে মই এতিয়া ছ'চিয়েল মিডিয়াত ফেমাচ হম আৰু এতিয়াতো মই ইমান এটা ফেমাচ নহয়।
অ অ অ অ।
সেইটোৱে মানে এতিয়া মই লাহে
ইমান এ মানে খোলা লগে লগে ফেমাচ নহয় বাৰু।
সেইটোৱে সেইটোৱে।
অহ।
বাকি তুমি এনে কুকিংৰ যে ছ'চিয়েল মিডিয়াত ভিডিঅ'জ বিলাক দিয়া এনে বাৰু এইটো কুকিংটো তুমি বাহিৰতে কৰা নে নে নিজে বনাই পেলাই দিয়া আৰু
নিজে বনাই পেলাই দিয়া আৰু মানে যোনখিনি মানে মই বনাও আৰু ঘৰত ত তাৰে মানে কিছুমান ক্লিপছ গৈ পেলাই তেনেকে দিওঁ আৰু।
আচ্ছা আচ্ছা মানে তুমি যে ক্লিপছ বিলাক এৰা ইনে ছ'চিয়েল মিডিয়াত তুমি মানে সেইটো টো কিবা ফানি কিবা যে এনেকুৱা কিবা এটা চং আহি যায় নহ'লে কিবা এটা মিউজিক আহি যায় এইবিলাক এড কৰা নে?
ট্ৰেণ্ড অ ট্ৰেণ্ডি চংছ এড কৰি পেলাই তেনেকে কৰি পেলাই বনাও আমি।
অ আচ্ছা আচ্ছা ঠিকে আছে বাৰু বাৰু ঠিকে আছে বাকী তোমাৰ ময়ও ভাবিছো মানে মই যে ব্লগ বনাইছো ন চ মানে মই ফেচবুকত এতিয়ালৈকে দুটা ভিডিঅ' এৰিছো তোমাৰ এটাত দিছো মানে নৰ্মেল ব্লগিং হা মোক ক'ত গৈছো, ক'ত তেনেকে তোমাৰ থাকিছো ঠিক আছে ক'ত মই মানে ৰুমত থাকিছো, তোমাৰ ক'ত ঘূৰিছো এনেকুৱা দিছো হা। এটা আৰু এটা দিছো মানে মই এনেকে ঘুৰা জাগাত কৰ'বাত কেনেকে মই এনেকে পৰিলো তাত মই যেনেকে ভাবা ফানী এটা মিউজিক এটা দি দিছো তাত বুজিছা।
অ অ।
আৰু কোনোবা লগৰ লগত মোৰ এনেকে কিবা এটা টুটু মেমে এ হৈ গ'ল গম পাইছা মানে কাজিয়া হৈ গ'ল
অ অ মই চাইছো বাৰু তোমাৰ ব্লগছ খিনি যোনকেইটা দিছা ফাৰ্ষ্ট ভাল লাগিছে।
অ সেইটোয়ে মই যে এইটো তোমাৰ যে কৈছো যে এটা নৰ্মেল দিছোঁ আৰু এটা ফানী ফানী মিউজিক দিছো ন ত ফানী মিউজিকটোত মানে ভিডিঅ'টোত ছ'চিয়েল মিডিয়াটোত মানে বেছি ভিউজ আহিছে আৰু লাইকচো আহিছে।
উম।
গম পাইছ চ মানুহে মানে সেইটো অলপ ফানি টাইপ তৰ যে উ ভিডিঅ' বিলাক বেছি ভাল পায়
অ' মানে মানুহৰ মানে জোনটো ভাল লাগে সেইটোৱে ইউজ মানে চবৰ একাউণ্টতে মানে বেলেগ বেলেগ ভিডিঅ' চাই ভাল পোৱা ন ত' মানুহে জোনটো পায় ন তেনেকুৱা বনালে মানে বেছি
অ' সেইটোৱে
আৰু চানী চনীতো এনে বহুত ভিউজ আহে কিবা
সেইটোৱে বাকীতো এনে চচিয়েল মিডিয়াটো তোমাৰ এতিয়া বহুতখিনি প্লেটফৰ্ম আছে ন যেনেকে তোমাৰ ইনষ্টাগ্ৰাম হওক ফেচবুক হওক আৰু টুইটাৰও আছে টুইটাৰ ন
অ' টুইটাৰ এই চচিয়েল মিডিয়া আজিকালি মানে বহুত হেল্পফুলো হৈ গৈছে মানে কিবা এটা যেনেকে কাৰবাৰ যেনেকে কিবা এটা প্ৰব্লেম হয় যেনেকে আজিকালি উনৈছ নগ'লে যেনেকে মোৰ মানে টিচাৰ এজনী আছে। টিচাৰজনী মানে মাক মানে এতিয়া বেমাৰ হৈ আছে ত' মাক মানে এতিয়া চেন্নাইত আছে এডমিট তাতে কেঞ্চাৰৰ পেচেণ্ট হয়।
অ'
মানে ডনেচন বিচাৰিবলে
অ' ড'নেশ্যন বিচাৰিছে
ড'নেচন বিচাৰিবলৈ এনেকাই চ'চিয়েল মিডিয়া প্লেটফৰ্ম বোৰ ইউজ কৰি আছে যেনেকে মানে হোৱাটছএপত ষ্টৈট টাছ ইষ্টাগ্ৰাম, ষ্টৰিজ বা পোষ্ট বাগেৰা আদিৰ পৰা‌ এনেকা ড'নেচন বিচাৰি আছে। এ মেমক মেমক অল্ম'ষ্ট টুৱেন্টি লেখ মান দৰকাৰ হয় মেমৰ এতিয়া দুই লাখ মান ড'নেচন উঠিলেই। ত' তেনেকেও চ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম বোৰ বহুত হেল্পফুল হয় আৰু ছ'চিয়েল মিডিয়া আজিকালিৰ দিনত মানে কি কিবা এটা দৰকাৰ হ'লেও মানে যদি মানুহে কোনোবাই দেখা মানুহখিনিৰ সতে হেল্প কৰিব পাৰি আৰু।
সেইটোৱে হিন্দীেটো পাৰি বাৰু মই মাজতে মানে চাইছো মোৰ লগৰ এজনৰ সি মানে এতিয়া ডাঙৰ ইন্ফ্লুৱেঞ্চাৰ হা চ'চিয়েল মেডিয়াত চ' সি মানে এনেকুৱা এ তাৰ ভায়েকৰ মানে কিবা এটা বেমাৰ হৈছিল ঠিক আছে। তাৰ কাৰণে ড'নেচন তোমাৰ লাগিছিল মেক চিমাম মানে ছিক্স আ ছয় লাখ লাগিছিল হাঁ। চ' সি মানে ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰ তিনিও তাতে দিছে। আ তোমালোকে ইফ আপোনালোকে কিবা এটাক সহায় কৰিব পাৰিব তেনে কিবা এটা আমাক দিয়ক আৰু। মানে এতিয়া প্ৰব্লেম হৈছে ন মানে সিহিতেঁ মানে ইমান এটা এফৰ্ড এফৰ্ড কৰিব পৰা নাই। পইচাখিনি ইমান ছয় লাখটো ন চ' মানে কিন্তু এনেকে তোমাক যে দিলে চ'ছিৱেল মিডিয়াত তোমাৰ প্লেটফৰ্মমটোত এনেকে ফটোটো দিলে ঠিক আছে এইটো বহুত ভাইৰেল গ'ল। আৰু মানে তাৰ পৰাই মানে চাৰি লাখ মান ওলাই গ'ল আৰু গম পাইছা।
অ'
সেইটোৱে মানে চ'চিয়েল মিডিয়াটো বহুত মানে ইউজফুল হয় মানে।
উম ইউজ বহুত হেল্পফুল হৈছে মানে যেনেকে হেৰি উ মানে মানুহবোৰে জোনবোৰ মানে ভাল অডিয়েঞ্চ ত ওচৰলৈ গলে ন সেইটো মানে চ'ছিয়েল মিডিয়াটো বহুত ভাল আৰু ইজফুল হয় যেনেকে উ বহুত এক্সাম্পল আছে বহুত বহুত হেল্প হৈছে এনেকে কেতিয়াবা কেতিয়াবা এনেকা আহে ন' কি ইষ্টি ড্ৰক খিনিও হেল্প কৰিছে ক'ৰবাত কিবা ক'ৰবাত এডক্সন বা ডক্স এডপচনৰ কাৰণে থাকিলে সিহঁতে যেতিয়া ছচিয়েল মিডিয়াত ঢালি দিয়ে ত মানুহে বহুতে দেখা পালে আৰু লগ কৰিব বিচৰা মানুহ থাকে ন' ত সিহঁতে তেনেকে এডপ্টো কৰি ল'ব পাৰে উম।
সেইটোয়টো আৰু বাকী তোমাৰ ছ'চিয়েল মিডিয়াত যেনেকে ভাবি লোৱা তুমি কিবা এটা নতুন এটা বিজনেছ ট্ৰাই কৰিছা যেনেকে কাপোৰৰ বিজনেছ নহ'লে কিবা এটা কচমেটিক বিজনেচ গ'ম পাইছা তুমি এইটো চচিয়েল মিডিয়াত এটা পেজ বনাই এইটো কৰিলা কাৰবাক লাগিলে তুমি ডিএম কৰা নহলে তুমি টেক্স কৰা তুমি পাই যাবা আপোনাৰ ওচৰলৈ আমি পাৰ্চেল দি পঠাই দিম। সেইটো ভাল কথা ন'।
অ' সেই তেনেকে মানে সেইটোতে মানে ছ'চিয়েল মিডিয়া মানুহৰ বহুত কানেক্ট কৰিবলৈ বহুত হেল্প কৰিছে যেনেকে আৰু এনেকুৱা নহয় ন' বহুত পুৰণা পুৰণা মানুহ যাৰ লগত মানে কথা পতা বন্ধ হৈ যায় তেনেকুৱা মানুহৰ চচিয়েল মিডিয়াৰ থ্ৰ ত' মানে আমাৰ চিনাকি হৈ যায় আৰু যোনখিনি মানে আমি নাথাকো আমাৰ হেৰি সিহঁতৰ লগতো আমাৰ চিনাকি হৈ যায় চচিয়েল মিডিয়া থ্ৰয়েদি। মানে ক'ৰবাত কিবা ইনষ্টাগ্ৰামত দেখি ললোঁ বা কিবা ফেচবুকত দেখি ললোঁ তেতিয়া সিহঁতৰ লগত তো চিনাকি হয় যায়গৈ আৰু।
সেইটোয়েইটো বাকী সেইকাৰণে মই তোমাৰ লগত কল কৰিছিলোঁ মানে এনেকুৱা মানে কিবা এটা হেল্প লাগিলে তুমি ক'বা মই আছো। আছোই ন' মইতো জানোৱে বহুত খিনি কথা গ'ম পাইছা। উম, সেইটোয়ে শুব দিয়া তেনে পিছত কথা পাতিম হ'ব দিয়া।
অ' থিকে আছে অ' উম, উম, বাই বাই।